হেল্ল' হেল্ল'
শুনিছন নাই?
অ আহিছে কি কৰি আছা।
এনেই ডিনাৰ চিনাৰ কৰি আহিছো আৰু।
অঁ খালাই ভাত মানে।
উম
অ অ অ হেইটো হয় বাৰু দেই আমাৰ। দেৰি হৈ যে সেইকাৰণে শুধিলোঁ মানে।
অ কেইটাত কৰা তুমি।
আমাৰ বাজে চাৰে দচটা এঘাৰটাই বাজেগে কেতিয়াবা। উম হেৰি এইটো কি বুলি কৈজে। আজি হঠাৎ মনত পৰিলে ফোন এটা কৰিলোঁ সেইকাৰণে। তোমাৰতো নপৰেই মনত।
কি কৰিম আৰু।
অ ভাত পানী কিদি খালা?
ভাত পানী আজি মাংস দি খালো।
মাংস দগৰিলা নে খুব
খালো আৰু গৰমত
অ গৰমত নাখাবা তোমালোকৰ ফালে হেইফালে গৰম আছেনে।
অ গৰমটো আছেতো
অ আমাৰ এইফালে আকৌ চেঞ্জ হৈ আছে ৱেডাৰ ইমান চেঞ্জ হৈ আছে নহয় এই ঠাণ্ডা এই গৰম এই ঠাণ্ডা এই গৰম বেমাৰ হৈ গৈছে গম পাইছেনেে।
এতিয়া কিমান আছে তাত টেম্পাৰেচাৰ
এতিয়া তোমাৰ হেৰি মান হ'ব থাৰ্টি মান হ'ব নেকি চালেহে গম পাম থাৰ্টি আমাৰ ঠিকেই থাৰ্টিয়ে
তেনেহলে আমাতকে কমেই আছে আমাৰ টুৱেণ্টি ছেভেন আছে
অঁ অঁ
গৰমত দিগদাৰ একদম এবিলাক থাকিবও নোৱাৰি ৰুমৰ ভিতৰত মোবাইল চলালে মোবাইলটো গৰম হৈ যায়
অ মোবাইলো সোনকালে সোনকালে গৰম হয় বেটেৰী হেল্থটো কমি কমি গৈ থাকে মানে। তোমাৰ এইটো কি বুলি কয় এইফালে যাম বুলি ভাবিছোঁ ওলাবা নেকি।
কোন পিনে
শ্বেৰগাঁও যাম বুলি ভাবিছিলো ব'লা যোৱা যদি
ক'ত? ক'ত?
চেৰিগাঁও, অৰুণাচল প্ৰদেশ।
আচ্ছা!
মানে মাইণ্ডচছেটবিলাক অকণ মানে মাইণ্ডচছেট অকণ ফ্ৰী কৰোঁগৈ তাতে গৈ।
আচ্ছা, মইতো ৰিচেন্টলি গৈ আহিছোঁ।
চেৰিগাঁও যোৱা, গৈছা?
চেৰিগাঁও নহয়, হেৰি, ইটানগৰলৈকে গৈছিলো আৰু। পাপম পাৰে, এনেই
হয়, তাকে ভাবিলো চেৰিগাঁও যাওঁ অকণ মানে লগৰ লগত, ফূৰ্তি ফাৰ্তা কৰো কিমানো, ইমান গৰমত, ইয়াতো গৰম দেখিছোই তাতে অকণ মানে মাইণ্ডছেট বিলাক ফ্ৰেছ কৰোঁগৈ বুলি ভাবছিলো।
অ' তাত পাহাৰ-চাহাৰ আছে, ইমান গৰম নহ'ব ইয়াৰ নিচিনা তো
এ গৰম নাইয়ে তাত, ক'ব গ'লে। তোমাৰ এই ভালুকপুংৰ লৈকে ভালুপুং, ভালুকপুঙো নহয়, এই বাৰ মাইলৰ লৈকে গৰম আছে তাৰ আগত গৰম নাই আৰু ভালুকপোঙত ঠাণ্ডা, ধুনীয়া লাগে তাতে, তাত খালি এটাই প্ৰব্লেম, তোমাৰ এই হেৰিয়াৰ প্ৰব্লেমটো দিয়ে আৰু নেটৱৰ্কৰ প্ৰব্লেমটো। টো দিয়ে, বাকী একো নাই।
অ' তাৰ মানুহ বিলাকো বহুত, কি কয় ভাল।
হাম্ভাল অ', হাম্ভাল অ', ঠিকেই মাত বোলত ভালেই অঁ মাত বোল ভালে তাকেই, ওলাবা নেকি?
অ' পাৰি একদম।
এতিয়া, নাযাওঁ বাৰু জুলাইত যাম, জুলাইত যাম, তোমাৰ। জুলাই, ধৰ তেৰ তাৰিখ পোন্ধৰ তাৰিখে এনেকাত যায়, যোৱা যদি ওলাবা, ভালেই লাগে বাৰু গোটেই লগৰকেইটাই একেলগে লগ খালে ভাল লাগে দিয়াচোন, স্কুল ফ্ৰেণ্ডবিলাক।
অ' তাকেই, যাব পাৰি এনেও
উম। বেছি পইচা নালাগে তোমাৰ, তিনি হাজাৰ পঁয়ত্ৰিছশ মানত হৈ যাব।
অঁ, ইয়াৰ পৰা এপ্ৰক্স ভাড়া কিমান লাগে চাগে?
ভাড়া মানে আমি হেৰিয়াত যাম বুলি ভাবিছোঁ, স্কুটি বাইক, এনেকাত যাম বুলি ভাবিছোঁ।
অ তেনেকুৱাত গ'লে তো আৰু
অ তেনেকুৱা মানে এনজয় কৰি যাব পাৰি, ফিল লৈ যাব পাৰি‌, বুজিছা? চিনেৰিবিলাক চাই চাই যাম তেনেকে, হাঁহি ফূৰ্তি কৰি গান চান গাই যাম। অঁ, ৰখি-ৰখি যাম। মানে ধৰা, অঁ, যদি তুমি যোৱা, তোমাৰ লগৰ দুটামানো ওলাই লবা। এ ভাল দে আৰু।
অহ তাকে।
এতিয়া তোমাক ধৰ আমি চাৰিটামানত যামতো চাৰিটা মানত তোমাক পিক কৰি ল'ম। পিক কৰাৰ পিছত আমি ডাইৰেক্ট সেইফালে বাহিৰে-বাহিৰে মাৰি দিম আৰু মানে বুজিলা? সেইটো ভাবি আছোঁ।
আইডিয়াটো বেয়া নহয় দেই কিন্তু।
অহ যাওঁ বোলা আৰু এতিয়া ধৰ এতিয়া আপেলৰ ছিজন ন আপেল ধৰি লাগিব তাত আপেলৰ পিয়াজবিলাক বহুত লাগিব। এইটো-এইটো ছিজনৰ মানে লাগেই তাত। কিমান খাবা তুমি, আৰামছে খাই আহিব পাৰিবা।
অৰ্ণচলত এপেল বহুত লাগে নেকি?
অ সেই চেৰগাঁৱত য'ত আমি যাম বুলি কৈছোঁ তাত ধেৰ লাগিব, ধেৰ লাগে। মানে সৰু গছবিলাকতে লাগী থাকে। চাপৰ গছবিলাকত হাতে চিঙা খাব পাৰ গোটেই ডালত ভৰি থাকে। পাত নাথাকে মানে তোমালোকৰ ফলবিলাক থাকে বুলি কৈছোঁ, ধুনীয়া লাগে। আৰু তাৰ মানে বিহু বিলাক দি কিবা ন বিহু বিলাকো বহুত ধুনীয়া বুলি কৈছো, বিহু বিলাক। তুমি যোনতে চোৱা বিবেদ ধুনীয়া। অ সৰু সৰু ঝাৰণা থাকে, আমি অ অ অ তাত মানে তোমাৰ হোমষ্টে এটা লৈ ল'ম ধৰ ঢে পোৱালি হ'লে আমি কমতে হ'ব তেতিয়া। বনাই কৰি নিজে খাম ধৰ ন! কি কোৱা?
আহ
বনাই কৰি খাব পাৰিম। সেইটোৱে কৰিম আৰু দিয়া। আকৌ মই ভাবিছিলোঁ আমি, অ অকণ এনেই ওলাই কৰি যাম আৰু, সেইফালে ধীৰাং চিৰাং মাৰি দিম যদি পাৰোঁ। কি কোৱা? ধিৰাং শান্তি বুলি কৰিম
আৰামছে পাৰি পিনে আৰু একদম অৰুণাচলটো মানে একদম দুটা পাহাৰ মাজত নিচিনা চালাগে
অ অ পাহা অ সেইটোৱে
পাহাৰ অলপ তলত গ'লে নদী।
অ মানে তুমি যোনকেইটা লগৰ ল'বা ন, অ অ ট্ৰে হেৰি কৰিব পাৰি তুমি যিকেইটা লগৰ ল'বা ধৰ সেইকেইটা তুমি কাম এটা কৰিবা এইটো যে, মানে গাড়ী চলোৱা জানা ল'বা হা বান্দৰ মানে ধৰ এতিয়া এটা এটা মানুহ চল থাকিলে মানে প্ৰব্লেম হয়গে বহুত। তাত নহ'লে আমি কামৰা কৰিব চেৰিগাঁও যামতো তল তলে এনে ট্ৰেকিং মাৰি দিম কি কোৱা?
একদম পাৰে ভালাই আইডিয়া।
ট্ৰেকিং পাৰি দিম ন? ট্ৰেকিঙে মাৰি দিওঁ তিয়া ভালেই লাগিব। ট্ৰেকিং কৰিম। ফচ ফেচলা মেচলা লৈ কৰি যাব পাৰিম। অঁ পাহাৰ উপত উঠি যাম, পাহাৰৰ পৰা গুচি আহিম আমি টাইমত। লাগিলে আমি হেৰি লৈ যাম, মেগী লৈ যাম। সৰু গেছ এটা লৈ যাম, মেগী বনাই খাম তাতে ন?
আৰু যদি আমি ভাল স্পট, ভাল স্পট যদি খুজিবলে হয় এনেকুৱা মান অলপ ছেফ্টো আমি ট্ৰেন লৈ পেলাই আমি ট্ৰেনটো মাৰি দিব
অ ট্ৰেনতটো পাৰি তাত পাম চাগে দেই চিৰিঙত। পাম চাকে টেণ্ট, বুইছা। কি মানে ধৰ অলপ বাজেটটো বাঢ়ি যাব টেণ্ট ল'লে, তোমাৰ টেণ্টত মানে বেছি লৈ লয়। টেণ্টত ঠাই টাইম স্পেণ্ড কৰি ভালেই লাগিব বাৰু টেম্পত ৰাতিভৰ, মান ধৰ সেয়াই আৰু, পাৰা-পাৰি তুমি কোৱাটোও বেয়া নহয়। ভাল আইদিয়া দিছা এইটো।
ঠাণ্ডা ঠাণ্ডা। একদম
এক্সপিৰিয়েঞ্চ কৰিব মন আছে বাৰু মোৰ টেণ্টত, আজিলৈকে পোৱা নাই মানে এইটো
ময়ো চেম-চেম, একদম মানে। এবাৰ থাকিবতো মন আছে এনেকুৱা জংঘলৰ মাজত।
নহ'লে কাম এটা কৰিম দিয়া, এইবাৰ বাৰু চেৰগাঁও মাৰি দিলোঁ আমি হা। চেৰগাঁওটো মাৰিলোঁ বাৰু। চেৰগাঁৱত যদি টেণ্টত থকা নহয়! তেন্তে আমি হেৰিয়াত মাৰি দিম দিয়া। কাৰ্বি- আংলঙৰ আমাৰ তোমাৰ হেৰিটো যে, ফেলকনফেষ্টিভেল মাৰি দিম দিয়া। তাত টেণ্টত আৰামচে থাকিব পাৰিম। ধেৰ মানুহ যায়, আৰু ছেফো জেগাটো বুইছা। ছেফ হ'ব মানে টো
অৰুণাচলতটো বাঘ-চাঘো আছে নেকি?
হয় বা, অৰুণাচলত বাঘ আছে বেং পাহাৰীয়া পাকবিলাক থাকে ন তাত ত' ৰিক্স আছে মানে অলপ। বাঘ-চাঘ আকৌ সাপ-খপবিলাক থাকিব ন? তোমাৰ
আৰু বনৰীয়া গাহৰিও থাকিব চাগে!
অ' এইবিলাক থাকিব, তাত কিন্তু বাঘৰ ভয়টো বেছি। তাত ওলাই মানে, আৰু মেইন কেচ হাতী বহুত থাকে তাত। হাতীৰ ভয়, বহুত হাতীৰ ভয়। এইটোৱে ভয়, বেলেগ ভয় নাই। কিন্তু মানে আমি য'ত-য'ত মানে ধৰ, তোমাৰ কাৰ্বি আংলঙত যাম। তাত মানুহো থাকিব ন ফেলকন ফেষ্টিভেল ফেষ্টিভেলত মানে তাত আৰামছে টেন্টত থাকিব পাৰিম, বুজিলা? আৰু বস্তুটো ক'লে মানে ত' তোমাৰ যদি তাত চিনাকি-তিনাকি মোৰ মানে আছে ধৰ। কমতে মিলাই ল'ব পাৰিম কেন। গতিকে তাত
বনফায়াৰ-চনফায়াৰ একদম জ্বলাই, মজা লাগে।
সিহঁতে মানে সেইটো বিজনেছ কৰে নহ সহঁতটো বিজনেছে হয় টেণ্টৰ থাকিব দিয়াবিলাক ধৰ ভা়ৰা যে অঁ সেইটো মানে মোক মানে অঁ মোক মানে কমত দি দিব মানে বুজিলা আমাৰ মানে চিনাকি আছে ন তাত সেই মানে বেলেগত যদি ধৰ পঁচিশান লৈ তাত আমাক ধৰ পোন্ধৰশ মানত দি দিব পোন্ধৰশ এহেজাৰ বাৰ শ হেনেকাত দি দিব। সিহঁতৰো কিবা এটা লাগিব সেইটো লৈ পেলাই আমাক মানে দি দিব আৰু বুজিলা।
তেনেকুৱা চিনাকি চিনাকি হলেও ভাল একদম জগা চগাত
অ সেইটোৱে সিহঁতে কৈছে মোক কৈছে মাতিছে লগৰ চৰ লৈ আহাবি ফুৰিব যাম একেলগে মই ফুৰাম কেনে মই কস্তো হ'ব দে লৈ যাম তে লৈ পেলাই এ এনেক কৈছো আৰু ধৰ আৰু তাত গায়ক ক বিলাক আহিব ভাল লাগিব, ছিগিংবিলাক হয় তোমাৰ ষ্টেজত ইষ্টেজ প্ৰগ্ৰেম হ'ব ন বাহৰ বাহিৰৰ পৰা মানুহ আহিব।
উম আৰু যিমান বেছি যাব পাৰে সিমান আমাৰ খৰচাটো কম হৈ যাব ন মানে।
অ খৰচা অ সেইটোৱে ডিভাইডলৈ অ স্প্লিট হ'ব ন বস্তুটো আমাৰ ধ সবৰে কমি যাব তেয়া বস্তুবিলাক আৰু তুমিতো, তোমাক অ ভেজিটেৰিয়ান লগৰ আছে নেকি কোনোবা?
নাই নাই বেজি চিজি নাই।
চব চবেই খায় ন অ তে ঠিকে আছে তে আমাৰ মানে ভেজিটেৰি মে এটা বাডেন বাঢ়ি যায় গম পাইছে নে? ধৰ চিকেনৰ লগাটোৱে নাখাব ধৰ চিকেনৰ হাত তালকাখন নাখাব পাৰে। তেনেকুৱা ঢেৰ প্ৰব্লেমো যায় মানে। সেইকাৰণে কৈছিলো মই
আমাটো গাহৰিও চলে।
অ চলে ঠিকে আছে তেন্তে তোমাৰ হেৰি তোমাৰ লগত লাইচেন্ঞ্চ আছে নহয় ন চবৰে
লাইচেন্সটো মই লাইচেন্সটো মোৰ এবাৰ এইত টিন হৈছে হে
অ। অঁ তেন্তে এপ্লাই কৰি দিও অ হ'ব তেনে তেনেকে মিলাই ললেই হ'ল আৰু এনেই ইমান নু থৰি না চাই থাকিব পুলিচে হয় নাই? খালি আমি যাব লাগে তাত তেনেকে এনজ কৰিব লাগে সেইটোৱে আৰু
উ পুলিচৰ ওচৰত আৰু অভাৰ স্পিডিং নকৰিলে হল আৰু
অ অভাৰ স্পীদ নক আ হেলমেট চমেটো লগাই যাম ন আৰু ধৰক মানে যাৰ যাৰ লাইচেন্ঞ্চ তাক আগত যাব দিব লাগিব বুজিলা। তেতিয়া আগৰটোক চেক কৰিলে পিছৰ চেক নক মানে একেলগে আহিলে বুলি ক'লে। সেইটো আ মানে গৈছো ন আগতেউ, অ অ। আগতে কৈছো ন তেতিয়া মানে পাইছোঁ আমি প্ৰমাণটো। দুখনমান চেক কৰে তাৰপিছত যাব দিয়ে আৰু মানে কিনু কৰিব আৰু। খালি হেলমেট চেলমেট চবে লগাই যাব লাগিব, প্ৰপাৰ
তম আমনি লাগে আৰু কেইটাক চেক কৰিব সিহ ধৰা আৰু এটা আৰু এটা
মানে ধৰ অতপালিকৈ চলালে মানে সহঁতৰ ধৰ এ হেৰি পৰি যায় ন চ কুত লাগি যায় যে ইমান অতপা পালিকে চলাইছে। আৰু তো এতিয়া দেখিছাই ন সৰু সৰু পোৱলিবিলাকে ইমান এক্সিডেণ্ট কৰিছে মদ ভাং খাই, সুৰাপান চোৰাপান কৰি ন, এক বহুত মানে তোমাৰ এক্সিডেণ্ট কৰি আছে যে। সেইকাৰণে দিগদাৰি হৈছে সেইকাৰণে মানে পুলিচ বিলাক বহিবলগীয়া হৈছে আৰু।
তিনি চাৰিদিন হৈ আছে বহুত চেক কৰি আছে একদম হেলমেট নিদিলে একদম ডাইৰেক্ট দুই তিনি হাজাৰ কাটি আছে এইপিনে।
ঠিকে আছে সেইটোৱে কৰিব লাগে আচলতে ভালেই কৰিছে মোৰ মতে কাৰণ কুকুৰ পোৱালি বিলাকে তাত বাইক বিলাক লৈছে। লৈ পেলাই ধৰ তোমাৰ এয়া এক্সিডেণ্ট কৰি ফুৰিছে। সেইকাৰণেতো বেয়াই হৈছে কথাটো ইমান এক্সিডেণ্ট কৰিছে আৰু। আমাৰ মাজ মাজতে ঘৰৰ ওচৰতে হৈছে এক্সি ডেন হৈয়ে থাকে। ইমান এক্সিডেণ্ট হৈছে। মানে কি হয় জানা তোমাৰ নিজ নিজৰ নিজেতো মৰে মৰে বেলেগকো মাৰি থৈ যায় যে বেলেগৰ পৰিয়াল এটা বেয়া কৰি থৈ যায়। সেইটোৱে বেয়া বুইছানে? অঁ কাৰণ তো নিজেতো নিজৰ লাইফটো বৰ্বাদ কৰেই কৰেই মদ ভাং খাই স্পীডত অভাৰ কৰে। প্লাছ যে যাক যে মাৰে তাৰ তো ত এনেও লোকচান হয় ন? তাৰ কি ভুল সিটো নিজৰ ৰাস্তাতে গৈ থাকে সেইটোৱে আৰু অ সেই তেতিয়াতো যাবই অ আৰু যদি সি ধৰ মান ধৰ সেই মানুহজনে খোৱাই আছে ঘৰখন। যদি তাকে মাৰি দিয়ে তে সি কেনেকে খাব পৰিয়ালটো কেনেকে চলিব কোৱা সেইবিলাক সেইকাৰণোনে মই মান ভাবছোঁ এইবিলাক অভাৰ স্পীড লিমিট হব লাগে আৰু চেকিং বঢ়াব লাগে চবতে
উম
উম দিয়া বাৰু ঠিকে আছে ন
অ হ'ব
অ তেতিয়া তুমি ওলালে ক'বা তুমি পোৱালি যিমান পাৰা উলিয়াবা যিমানকেইটা পাৰা
আত্ছা ঠিক আছে।
কিমান ভাল আমাৰতো মেক্সিমাম দহটা হ'লে হৈ যাব ন দহটা তেতিয়া পাঁচখন গাড়ী যাব দুখন দুখনকৈ যাম স্কুটি বাইক যি আছে উলিয়ালে হ'ল ইমান মানে হেভি নালাগে নালাগে আৰু আৰু যদি আমাৰ ধৰ পিছত যদি পোৱালি কমিায় আমি ধৰ হেৰি মিলাই ল'ম দিয়া কাৰ এখন ধৰ বুক কৰি ল'ম ৰেণ্টত কাৰ বা কিবা গাড়ী এখন যোনে চলাব জানে সি চলাব আৰু ধৰ তোমালোকৰ জানাই চাগে কোনোবাই চলাব অ তেন্তে ঠিকে আছে দিয়া হ'ব দিয়া ন
অ হ'ব দিয়া